হয় কি কৰি আছ
এয়া কাম কৰি আছো
অ তইে কি গাঁৱলৈ যাবি মেলাত
অ'হ মেলাত যাব লাগিল যাবি নে তই
অ মই যাম
অ
ভালে হ'ব দে আহিলে অ আহিলে লগ পাম গোটেইখিনি গোটেই লগৰ খিনি লগ হ'ব লাগিব কোনদিনা আহিবি আগদিনা আহিবি নে সেইদিনাাহে আহিবি
দুদিন আগতে যাম
অ ঘৰত মিট কুটুম আহিব
অ আহিব নতুন বোৱাৰী আলহী আহঢ়ি আহিব যে মইম বনোৱা কোৱা কাম চাম বিলাক ময়ো কৰিব লাগিব
কি কি বনাবি বহুত তটো কিবা কিবি বনোৱা হ'ব
বনাব লাগিব মেলাত মানে আমাৰ হাঁহে মেইন।
উম হাঁহৰ মাংস।
হাঁহ মাংস গৰমত আৰু মাছ টেঙা চেঙ। অ মাছ টেঙা চেঙা বনাব লাগিব গৰম বেছি হ'ব নহয়।
অ হাঁহ কি কোমোৰা দি বনাঅ নে, নে নৰ্মেল বনাঅ?
থাকিলে ভাল উম থাকিলে ভাল।
উম আৰু যে এই লাৰু পিঠাবোৰ যে। বনাও মানে নাৰিকলৰ লাৰুটো। তাত কি মানে চুজি তুজি দিয় নে এনে এনেই বনাওঁ আৰু চেনি আৰু নাৰিকল দি।
চুজিও দিওঁ এ নিদিয়াকেও বনাওঁ। তেনেকে সুবিধা হয় মানে চুজি দিলে অকন পৰিমাণটো বাঢ়ে আৰু পৰিমানটো বাঢ়ে তেতিয়া আহ মিলি যায়গৈ।
অঁ নাৰিকলৰ পৰিমাণটো ঠিকে থাকে দেচোন।
নাৰিকল চেনি অকলে বনালে বহুত মিঠা হয়। আজিকালি উম। চবেই ইমান মিঠা নাখায় যে।
উম, অ মেলাতো ঘূৰিলে বস্তু চস্তু কিনাই হব।
অ কিনিব লাগিব।
উম ভালেই দে আমাৰ গাঁৱত মেলাটো হয় ইমান ডাঙৰকে হয়। গোটেই গোটেই ফেমিলি মানুহ খিনিও অ গোটেই পৰিয়ালৰ মানুহ খিনিও আহে মিতিৰ কুটুম সকলোকে লগ পোৱা যায় ন।
নমতা আলহী মতা আলহী চব আহে।
অ বাকী লগৰ খিনিকো ফোন কৰিব লাগিব ৰ একেলগে চাব লাগিব।
অ একেলগে চাম দে।
তেতিয়া ভাল লাগিব।
উম আকৌ ৰাতি আমাৰ তাত নাটকো হব নহয়। নাটক পাতিছে, প্ৰগ্ৰাম ঢেৰ আছে।
আহ। গোটেই কেইবাখনো গোটেই অঞ্চলতে হবই নহয়।
আহ সেইটো চোবাত হব আমাৰ। হেৰি
উম উম আমাৰ নাটক চাটক হয় দেই নাটক হয় অ নাটক হয় আ ডানস দলিত এইবোৰ হয় তুমি আহিবা আহি আহিলে আমাৰ ঘৰলৈ আহিবি
তই যাবি আও আমাৰ বোৱাৰীজনী চাবলে যাবি এবাৰ
তই পিছে হেৰি খুৰী খুৰীহঁত তোৰ ভালেই
অ ভালেই ভালে আৰু এন্ট্ৰেঞ্চ দিম নহয় বা ডি এল এডৰ
অহ হেই অনলাইন হ'ল অ অ অ উম ভালে হয়নে পঢ়িব লাগিব ভালকে টান আহে কিন্তু অলপ
জানো আৰু কি হয় হেৰিত দিছো আমাৰ ইয়াত ৰহ হেই নহয় টাউনলে যাব লাগিব
অ মানে অ অ টাউনলে উম ওচৰত নহয় অ দূৰলে
গাড়ীৰ সুবিধা থাকিলে তেনেকুৱা ইমান অসু অসুবিধা নাই বাৰু। অহা যোৱাটো গাড়ীৰ সুবিধা হলে
দেওবাৰে পৰিব নহয়
উম অ দেওবাৰে পঢ়ে এনেকুৱা একজাম বোৰ উম বা এই ডি এল এডৰ হওক বা চিট এটৰ হওক এইবোৰতো চব
আহ দেওবাৰে হয়
অ মেলাতটো আমাৰো বহুত মিতিৰ কুটুম আহিব বাৰু বনোৱা কৰাও হ'ব বহুত খিনি মামাহঁতৰ ঘৰতো পাতিব
অ সেইফালে আলহী নাহে নতুন আলহী
নতুন আলহী যাব লৈ যাম বুলি ভাবিছো
অ অ অ উ উ
বাকী ক
বাকী কিবা কিবি এতিয়া থৈ দিছো হেৰি কেইটামান চাউল কেইটামান খুন্দি পিঠা কেইটামান বনাইৈ যাব লাগিব
আহ কি কি পিঠা বনাবি তেল পিঠা
বৰা চাল কেইটামানত থৈছো
উম তিলপিঠা অ আমাৰ এই খালে কিন্তু এনে তেল পিঠাটো বহুত বনাই দে এনে ন ও মানে কোনোবা আলহী চালহী আহিলেও মানে আমি যেনেকে আগতীয়াক তেল বস্তুতটো যে মঠি ফেটি থৈ দিও ইয়াত মানে সেইটো নাই মানে আহে লগতে বনাই ি থৈ চি থৈ হেৰি গলাই পেলাই এনেকে লগতে বনাই আলহীক দিব পোৱা যায়
অ এই হেৰি খুন্দিবেলা ৰ'দত
অ অ পিঠাগুড়িটো উম পিঠাগুড়িটো আহ পিঠাগুড়িটো খুন্দি পেলাই ৰ'দত খুৱাই আহ থৈ দিব লাগে তেনে ভালে লাগে মানে কোমলে হয় কিন্তু উম
ল কটামান্ দিব লাগে পিঠাগুৰি খুন্দোতে এতিয়া ৰ'দত শুকুৱাই থৈ দিলে পাৰ যায় মোক বনাও কেতিয়াবা অ বনাও মোক কেতিয় অ
মই ইয়াতো বনোৱা হয়ে বাও।
আজিকালি সেইটো অকন হেৰিয়ে হৈছে
অ অ বা আজিকালি ৰিফাইনত ৰিফাইনত বনোৱাটো ন সেইটো খাবলৈও দিগদাৰ বা বেছি বেছি। তেল বস্তুতো ভজা বস্তু বোৰ খাবলৈও দিগদাৰ ফুৰিব কৰিব যোৱা নাই ফুৰিব কৰিব যোৱা নাই
এতিয়া নাই যোৱা ইমান গৰম
অ হয় হয় এইকেইটা মানে ফুৰা দিনে বাৰু দে
অহ ঠাণ্ডা জেগালৈ গৈছে যোৱা গৈছে আমাৰ দিন কেতিয়া আহে যাব লাগিব
উম কাৰণ এইকেইটা দিনত ফুৰিবলে ভাল গৰমতটো হয় বাৰু তথাপিও মানে সেইয়াই আৰু তই অলপ ঠাণ্ডা অ দিনতটো দীঘল সময়তো পোৱা যায় ন উম উম
সময় মানে ৰেষ্ট কৰিব ভাল হব
ছুটি দিনত ন নিমিলে গে যে
নিমিলেগে অ মানে কাম বন কৰি আজৰি হৈ যোৱালে সময় আধা যায়েই
আধা দিন যাই
উম
এতিয়া পাৰি বেলেগ কাম কৰিব পাৰি কাম সিজে মানে আ দীঘল যে দিনটো ইটো পিছত সি টো কৰিব পাৰি
সময় মিলাই আহিবি খামা ভাল হলে
যাম ৰ যাবলৈ মন গৈ আছে
অ ফেমেলি লয় গোটেইখিনি আহিলে ফুৰিব পাৰিম আমিও এইফালৰ ঠাইবোৰ চাব পাৰিবি
আহ যাব লাগিব তইও আহিবি চোন এফালে আহিলে সোমাই যাবি ঘৰলে আহিলে
অ যাম দে বাৰু ময়োও
ওচৰে হয় নহয় নামি দিলে হ'নি
উন বাকী বন্ধু বোৰে ফোন কৰে নে?
অ মাজে মাজে কৰে দুই এটাই
অ কৰিব উম ফোন চোন কৰিলেহে দেচোন মান মানে হেৰি ভাল হৈ থাকে ন সম্পৰ্ক বোৰ বা খবৰ বোৰ গম পোৱা যায় কোন কেনেকে আছে কত আছে নহয়তো আজিকালি আৰু কত লগ হয় মই
লগ পোৱাটোহে ডাঙৰ কথা
উম
চব ব্যস্ত
অ চব ব্যস্ত হৈ গ'ল আৰু মানুহ এটা মানে বয়সত পাছত হৈ যায় দেচোন অঁ কামৰ হয় অ ব্যস্ত হৈ যায় চবৰে নিজৰ দায়িত্ববোৰ বাঢ়ি যায় বয়স বহাৰ লগে লগে বাৰু মেলাত হেৰি হলে অ ফোন কৰিবি তেতিয়া গোটেই খিনি লগ হ অসম ভালেই লাগিব আকৌ লগ হলে পুৰণা কথাবোৰ
ভাল লাগিছিলে
অ তেতিয়া গোটেই বোৰ আছিল অ অ বন্ধু অ ল'ৰা ছোৱালী গোটেই বন্ধু খিনি লগ হয় ভাল লাগিছিল কিন্তু আকৌ লগ হলে আকৌ ভালে চব মানে চবকে ফোন কৰিব লাগিব আহিবি এনেকে লগ হয় মেলা চাম অ ও অসময়টো আমি মিলাই লম তেতিয়া ভাল হ'ব আৰু কানাকতো তাৰ পিছত কেতিয়া আকৌ লগ হোৱা হবতো ঠিক
মা অ এনেই নহয়েই লগ হোৱা খানা ৰ খাবলৈ মন আছিলে
অ খাব লাগিব তেতিয়া লগ গলে গোটেইখিনিয়ে আলোচনা আলোচনা কৰি আকৌ তেতিয়া খানাটো খাব উম খানাটো খাব লাগিব দে আৰু এই তই কেক চেক বনোৱা শিকিছ নেকি
এ লকডাউনৰ পিছতহে হৈছিলে চলিছিলে অলপ বনাইছিলো ইটো সিটো এতিয়া আকৌ ৰৈ গৈছে কৰিব লাগিব আকৌ
শিকিব লাগে এ চব এইবোৰ
চব শিকি থব লাগে মানুহে মইও ভাবিছো কিবা এনেকে অ মইও শিকিছিলো কেক বনোৱাটো তাৰ পাছত মানে আকৌ সেয়া আকৌ বন্ধ হৈ গ'ল কামবোৰ দায়িত্ব বঢ়া লগতে
নিমিলেগৈ আকৌ এতিয়া লৰা ছোৱালী স্কুল দিব লাগিব এতিয়া
বাৰু দে চোন ন হ'ব দে
দেহ
তই কিন্তু আহিবি দেই নাহা নকৰিবি
আহ যাম যাম মই
অ
তইও আহিবি
অ মই যাম যাবলে চেষ্টা কৰি আছো কেতিয়া পা পাৰিলে অকন সোনকালে যাব লাগিব
অকণ আগতীয়াকে মানে
হে
অকন আগতীয়াকে যাম ময়ো
অঁ আগতীয়াকে গলে ইমান কাম বন থাকে ঘৰৰ গোটেইবোৰ হেৰি কৰিব লাগিব
আমাৰ এয়া মানে মৃতীয় মানুহ এজনীকো লৈ যাম বুলি ভাবিছো মোৰ লগতে দুইজনী একেলগে যাম আৰু মামী এজনী
উম কাপোৰ কানি কিবা নতুন লোৱা হৈছে নেকি মানুহ গৰাকী যদি তই মানে অ মানুহ গৰাকী যদি নতুন কে নিও আকৌ কিবা কিবি দিব লাগিব ন ঘৰৰ পৰা
আহ কিবা এটা দিব লাগিব তাৰ পা দিব আৰু আহ দিবই লাগিব নতুনকে যাব হয় উম দিব লাগিব আৰু কোনো মানে লৰা ছোৱালীও নাই আহ মামীজনীৰ লৰা ছোৱালীও নাই মানে
সন্মানটো মেইন না
উম দিব লাগিব